হেল্ল' অ কি কৰিছা।
অ আছো এনেই তুমি।
আছো এনেই ৰবা ভাত পানী খোৱা হ'ল।
ভাত পানী খালো খালো খালো তুমি খালা।
উমঁ' খালোঁ খালোঁ, বাকী কোৱাচোন বাৰু?
নাই নাই, নহয় নহয়, কোৱা?
ক'ত আছা ক তোমাৰ ঘৰতে।
ক'ত আছা ঘৰতে ন' অহহ একেলগে সুধিছোঁ, অঁ' অঁ' মই ঘৰত।
তাকে, অঁ' মইয়ো ঘৰতে আছো বাৰু। অঁ' ঘৰতে ঘৰতে। বাকী এই বহুত দিনৰ পৰা তোমাক- লগ পোৱা হোৱাই নাছিল মানে দেখা দেখি তো হোৱা নাই ফোনো কৰা নাই, তাকে শুনিলোঁ তুমি মানে- তুমি শেহতীয়াকৈ বোলে কাজিৰঙা ভ্ৰমণ কৰি আহিছা, ভ্ৰমণটো- কেনে আছিল তোমাৰ সকলো কথা বিস্তাৰকৈ কোৱাচোন অলপ মানে ক'ব পাৰিবা নেকি?
অঁ' নিশ্চয় কিয় নোৱাৰিম, হ‌য় মানে- একেবাৰে ঠিকে শুনিছা বাৰু কোনে ক'লে তোমাক লগৰে কোনোবাই ক'লে?
অঁ' সামাজিক মাধ্যম বোৰতো দেখা পাইছোঁ লগৰ এজনীও ক'লে।
উমঁ। অঁ' আচ্ছা' মানে যোৱা সপ্তাহত আমাৰ পৰিয়ালৰ সৈতে কাজিৰঙা ভ্ৰমণ- কৰি আহিলোঁ হা। সঁচাকৈয়ে মানে এই ভ্ৰমণটো মোৰ জীৱনৰ এটা স্মৰণীয় অভিজ্ঞতা। কাৰণ মই আগতে কাজিৰঙা গৈ পোৱা নাই। আৰু তাত কাজিৰঙাত প্ৰথম সোমাই প্ৰকৃতিৰ সৌন্দৰ্য বিশাল ঘাঁহনি- বনৰীয়া জীৱ-জন্তু যেতিয়া দেখিলোঁ আৰু মনটো ভাল লাগে। আৰু শান্ত পৰিৱেশ মোৰ মন একেবাৰে জয় কৰিছিল।
সেই অভিজ্ঞতা সেই মই সহজে পাহৰিব নোৱাৰো আৰু মানে।
উমঁ' বাহ শুনিয়ে ভাল লাগিছে মানে। তোমালোকে বাৰু কেনেকৈ গৈছিলা আৰু কিমান সময় লাগিছিল তোমালোকৰ?
আহ' কেনেকৈ গৈছিলো বুলি ক'ব গ'লে মানে অঁ' আমি আহ'- এ মানে পুৱাতে ঘৰৰ পৰা আহ'- গাড়ী এ গাড়ীৰে ৰাওনা হৈছিলোঁ তাৰপিছত- উমঁ' বাটত সেউজীয়া ধাননী, গাওঁ, নদী আৰু পাহাৰৰ- মনোমোহা দৃশ্য উপভোগ কৰিলোঁ। মাজতে এখন ধাবাত ৰৈ আহ'- ধাৱা মানে কি আৰু আমাৰ অসমীয়া জলপান এ- খাইছিলোঁ আমি দেই। তাত তেনেকে গীত চীত গাই গীতাৰ এখন লৈ গৈছিলোঁ মই। কথা পাতি আৰু ফটো তুলিলোঁ। কেতিয়া কাজিৰঙা পালোঁ গমেই নাপালোঁ মানে।
তাৰপিছত মানে ভাল পোৰা তোমালোকৰ- কাজিৰঙালৈ যোৱাৰ মানে যোৱাৰ বাটটো পোৰা ধুনীয়া হৈছিল আৰু।
উমঁ' একদম ধুনীয়া আৰু গমেই না পাই মানে গোটেই কেনেকে গ-গৈ পাওঁ আৰু ভাল লাগে যেতিয়া আমি দৃশ্যটো যেতিয়া আমি- ঐ বুঢ়া পাহাৰৰ ওচৰৰে সোমালো ন'- তাত এনেকুৱা ধুনীয়া গোটেই আৰু তাতে লিমিটেড বিলাকো দিয়া আছে গাড়ীৰ আহ' যে- জীৱ-জন্তু বিলাক যদি আহে তাত মানে লিমিট দিয়া আছে- আৰু যদি তুমি যদি লিমিটটো যদি ক্ৰছ কৰা মানে টুৱেণ্টি স্পীডত যদি লিমিট ক্ৰছ কৰা তোমাৰ ডাইৰেক্ট ফাইন কাটি দিয়ে। লগে লগে আৰু তাতে কিবা চেন্সৰ লগোৱা আছে দেই তাৰপিছত আৰু আমি যায় থাকোঁতে ৰাস্তাৰে হাতী পাৰ হ'ল তাৰ পিছত লাষ্টত গড় দেখা পালো ডাইৰেক্ট ৰাস্তাৰ পৰা কাজিৰঙা নোসোমাওতে তাৰপিছত আৰু অহ হৰিণ বাৰু পাইছোঁ ভিতৰত পাইছোঁ তাৰ পিছত তাতে ডাঙৰ ডাঙৰ হলোং গছ বিলাক যে তাত আছে তাত তাৰ পৰা যোনটো পাতটো যে এনেকে সৰে সেইটো এটা ভিউ ললো। পাতটো কে একদম ঘূৰি ঘূৰি ঘূৰি ঘূৰি ঘূৰি ডাইৰেক্ট তলত পৰে একদম শ্লোলি পৰে মানে জোৰত নপৰে তাৰ পিছত যে শুনা এইটো যে হলংগছতো
উম
এই গছটো মানে তাতে দেখা পায় মই আহ সুধিলো মানে সুধিলো আৰু যে কেনেকে কি কৈছে যে মানে হলং গছতো যোনটো আহ এইটো ঘুৰি ঘুৰি যে মই কৈছো পাততো যে পৰে তাৰ লগত এটা গুটি এটা আহে হা সেই গুটিটো মানে আহি পেলে তলত পৰাৰ পিছত অহ হেৰি এ সেইটোকে সেনেকে থাকে যদি কোনোবা কোনো যদি নুথাই তাতে আকৌ এডাল মানে গছ হৈ যায় আৰু ৰুব নালাগে মানে সেইবিলাক
অহ
ধুনীয়া মানে উপভোগ কৰিছো আৰু
আচ্ছা তাৰ প্ৰাকৃতিক দৃশ্যটো বহুতেই ভাল চাগে ন তো যে মন্দিৰটোত সোমালে নে নাই
কোনটো মন্দিৰ
এ বুঢ়া বাবাৰ থানটো
নাই নাই তাত সোমোৱা নহয়
আচ্ছা বাকী উম কাজিৰঙাত উপস্থিত হৈ তোমাৰ প্ৰথম অনুভৱ কি আছিলে
উম তাতে সোমাই গেট সোমোৱাৰ লগে লগে মানে এনেকুৱা লাগিছে গোটেই সেউজীয়া পৰিৱেশ দেখি চাৰিওফালে থকা সেউজীয়া বনাঞ্চল তাৰ পিছত ডাঙৰ ডাঙৰ বিশাল ঘাঁহনি ওখ ওখ আৰু উম বিশুদ্ধ বতাহ একদম বতাহটো খুব মন চুই যোৱা যে দেই আৰু মনটোৱে একেবাৰে স সতেজ কৰি তুলিছিল মানে আৰু ব্যস্ত নাগৰি আহ নগৰীয়া মানে জীৱনৰ পৰা আঁতৰি এনে প্ৰাকৃতিক অহ পৰিৱেশত কিছু সময় মানে কটাবলৈ পাই বৰ সুখ অনুভৱ কৰিছিলোঁ আৰু মই
আচ্ছা ভাল তাতে এনেই তুমি কি কি জন্তু দেখিবলৈ পালা
তাতে জন্তু এনেতো চব জন্তুৱেই আছে কিন্তু অ সেইটোতো আমাৰ এ এতিয়া আমিটো ভাগ্য বুলি কব লাগিব। উম এতিয়া বহুত বনৰীয়া জন্তু দেখিলো, বিশেষকৈ এশিঙীয়া গড় গড়টো বাৰু দেখিবলৈ পাওঁ। হাতী মহ, হৰিণ, বনৰীয়া গাহৰি, বিভিন্ন প্ৰজাতিৰ চৰাই আদি, কিন্তু আহ দূৰৰ পৰা এটা বাঘ দেখা পোৱাৰ মানে সৌভাগ্য হৈছিল যদিও অলপ সময় বাবেহে মানে, কিন্তু ভালকে হ'লেও দেখা নাপালো কাৰণ সেইটো এটা ভাগ্য লাগিব। কাজিৰঙাত মানে আ'হ তুমি টাইগাৰ বা ভা লায়ন যদি দেখাব দেখাবৰ এটা ভাগ্য লাগে তুমি। মানে ইয়াৰ উপৰিও বহু আহ পৰিয়াইয়ে চৰাই উৰি মানে এনেকে উৰি ফুুৰাৰ ওপৰত দৃশ্য দেখি বৰ আনন্দ পাইছিলো। কিন্তু আহ বাকী যিবিলাক দেখিলো, আৰু মই কওঁ যে কাজিৰঙা যদি যোৱা বা গ'লে
উম।
অকল যে এ জীৱ জন্তু খিনি এ দেখিবৰ কাৰণে যাম সেইটো নহয়, তুমি তাৰ প্ৰাকৃতিক সৌন্দৰ্যটো তুমি উপভোগ কৰা বহুত ভাল লাগে বহুত।
উম ঠিক কৈছা বাৰু, এনেই তোমালোকে জিপ- চাফাৰী কৰিছিলা নে হাতী চাফাৰী কৰিছিলা?
এ এ নাই আমি মানে পুৱাতে হাতী চাফাৰী কৰিলো। আহ হাতীৰ পিঠিত বহি মানে বনাঞ্চলৰ মাজেৰে যোৱা অভিজ্ঞতা টা একেবাৰে বেলেগ ধৰণৰ। হা, তাৰ পিছত আমি হাতী চাফাৰী কৰি আহ যি চাফাৰীও কৰিলো, মানে জী জীপে মানে বনাঞ্চলৰ অধিক ভিতৰলে লৈ যোৱাৰ বাবে অধিক আহ সংখ্যাক জীৱ জন্তুৰ ওচৰৰ পৰা চাবলৈ সুবিধা দিয়ে আৰু, বা হৈছিল আৰু আমাৰ।
আচ্ছা, গঁড়বোৰ ওচৰৰ পৰা দেখি ভয় লাগিছিল নেকি তোমাৰ?
হে মানে প্ৰথমে ভয় লাগিছিল বাৰু নালাগে বুলি নকওঁ। কিন্তু আমাৰ লগত থকা আহ গাইডজনে জন্তুবোৰৰ আচৰণ আৰু আ নিৰাপত্তাৰ নিয়মবোৰ ভালদৰে মানে বুজাই দিছিল আৰু। সেইবাবে আমি নিশ্চিন্ত প্ৰকৃতি আৰু বনৰীয়া জীৱ জন্তুও উপভোগ কৰিব পাৰিলো ভালকে।
আচ্ছা, আচ্ছা। আহ বাকী কাজিৰঙাত কেৱল জীৱ জন্তু দেখাই নে, আন কিবা উপভোগ কৰাৰো সুযোগ আছে, তুমি বাৰু কৈছাই ন প্ৰাকৃতিক সৌন্দৰ্য বাৰু
অ সেইটোৱে, মানে নিশ্চয় আছে। তাত মানে অসমৰ পৰম বনাই লগত খাদ্যৰ সোৱাদ ল'ব পাৰি দেই। ধুনীয়া স্থানীয় হস্তশিল্প কিনিব পাৰি আৰু মানে অসমীয়া সাস্কৃতিৰ লগতো পৰিচিত হ'ব পাৰি তাত। বহু পৰ্যটক মানে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ ভাল পায়। তাৰে মানুহ বিলাকে আৰু তুমি ক'লা এই জীৱ জন্তু দেখাই নে আন কিবা উপভোগ? অ নিশ্চয় আছে। মই কলো, এই যে তুমি জীৱ জন্তু চাম বুলি নাযাবা কাজিৰঙাত। তুমি তাৰে সেউজীয়া বনাঞ্চলৰ, তুমি গোটেই পৰিবেশটো উপভোগ কৰা। তোমাৰ মনটো এনেই ভাল লাগিব, তুমি তাতে তুমি জীৱ জন্তুৰ ফিল্ টো পাবা।
আচ্ছা, বাকী এনে তোমাৰ মতে কাজিৰঙাটো কিয় ইমান বিশ বিশেষ?
অ এতিয়া হৈছে দেই, মই যেতিয়ালৈকে যোৱা নাছিলো তেতিয়া হোৱা নাই। মানে মোৰ মতে, কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয় হা। ইয়া ই আমাৰ মানে অসমৰ গৌৰৱ। আৰু ভাৰতৰ অন্যতম মূল্যবান প্ৰাকৃতিক ঐতিহাস। ইয়াত থকা মানে জৈৱ আহ বৈচিত্ৰ বিৰাল বান আহ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক আহ সৌন্দৰ্য ইয়াক মানে বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিছে লগতে বন্যপ্ৰাণী আহ সংৰক্ষণ ক্ষেত্ৰতো কাজিৰঙাৰ ভূমিকা অত- অত্যন্ত গুৰুত্বপূৰ্ণ।
ঠিক কৈছা বাৰু আৰু এই ভ্ৰমণৰ পৰা তুমি এনে কি-কি শিক্ষা লাভ কৰিলা?
হা।
এই মানে ভ্ৰমণটোৰ পৰা তুমি এনে কি শিক্ষা লাভ কৰিছা বাৰু?
আহ, এই ভ্ৰমণটোত মানে মই কি শিক্ষা লাভ কৰিছিলো বোলে অ', মই মানে বুজিলো যে আহ প্ৰকৃতি আৰু বন্যপ্ৰাণী আমাৰ অমূল্য সম্পদ হা আমি যদি বানঞ্চল ধ্বংস কৰো বা পৰিৱেশ দুখিত কৰো তেন্তে এই জীৱন এ জীৱ জন্তুবোৰ মানে আ অস্তিত্ব অস্তিত্ব মানে বিপদত পৰিব। সেয়েহে মানে প্ৰতিজন মানুহে পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষা বাবে সচেতন হ'ব লাগিব বুলি মই ভাবো।
আচ্ছা তুমি বাৰু বহুত ভালদৰে কথাবোৰ কৈছা দেই মানে ভাল লাগিছে তোমাৰ পৰা কথাবোৰ শুনি। বাকী এনে আহ মোৰো কাজিৰঙা মানে ভ্ৰমণ কৰাৰ ইচ্ছা আছে বহুত মানে বহুতেই ইচ্ছা আছে। আৰু তোমাৰ কথা বোৰ শুনি তো বহুতে বাঢ়ি গ'ল পৰীক্ষাৰ পিছত মানে এদিন সময় পালে নিশ্চয় যাম মই।
উম, নিশ্চয় যাবা যাবা মই নিশ্চিত তুমিও আহ মানে তাঁতৰ মানে প্ৰকৃতিক সৌন্দৰ্য্য শান্ত পৰিৱেশ আৰু বনৰীয়া জীৱ-জন্তু দেখি মুগ্ধ হবা এইটোৱেই।
অ।
উম।
বাকী থাকে পিছত পাছে তোমাৰ পৰা শুনি ভাল লাগিল দিয়া তেন্তে